শুনা পাই
অঁ পাইছোঁ, তুমি পাইছা?
অ অলপ ডাঙৰকে কোৱা?
অ অ পাইছোঁ দিয়া, তুমি পাইছানে?
অ পাইছোঁ।
কোৱা, কি কৰি আছিলা? কি কৰি আছি
তোমাক কল কৰিলোঁ ত, মই এনেই আছোঁ।
অহ, অ অ এতিয়া ভাত - পানী খালা?
ভাত পানী খালো, তুমি খালানে নাই?
অ মও খালো দিয়া।
হয়, কি খালা এনে?
অ ভাত আৰু আলু ভাজি আলু ভাজি।
হয়, নেকি নৰ্মেল খানা ন?
নৰ্মেল খানা আৰু সেই মাছ মাংসয়ে বেয়া।
এ তুমি কি খাই ভাল পোৱা? খোৱা বস্তুৰ ভিতৰত?
মই এনেই মাছটো খাই ভাল পাওঁ, টেঙা দিলে মানে আঞ্জাটো সোৱাদ হয়, মাছ দিলে টেঙাত
মাছটো ময়ো ভাল পোৱা খাই কিন্তু বহুত কাটা থাকে ন মাছত, ত সেইকাৰণে অলপ বাচিব দিগদাৰ হয়।
অহ', কথা হতৰ কাৰণে মানে তুমি অলপ হেৰীকে খোৱা আৰু',
উম', কমকে খাওঁ আৰু',
অঁ',
এনে, মাংস চোও চলে ব্ৰইলাৰ মাংস, পাঠাৰ মাংস',
অঁ', অঁ', ঠিকে আছে দিয়া। আজিকালিটো নৰ্মেলি ব্ৰইলাৰটোৱে চলে ন',
হয়, শাক চব্জি খোৱা নে নাই?
শাক চব্জি খাওঁ, শাকটো খাওঁ, ভাজিলে খাওঁ, চব মিক্স', শাক ভাল লাগে খাই, তাত ভিটামিনো থাকে বহুত', উম', মানে সেউজীয়া শাক', পচলা শাক পা শাকত মানে বহুত ভিটামিন থাকে আয়ৰন থাকে',
হয়',
কেলচিয়াম, মানে চবেই খাব লাগে', আৰু আজিকালি যিহেতুকে জানাইতো আজিকালি মানে', যিবিলাক মানে বজাৰৰ পৰা আমি আনো তাতটো', মানে মেডিচিন মাৰে ন, যিটো সাৰ মাৰে সাৰ বিলাক মাৰে', ত' সেই সেইবিলাক শাক চব্জি মানে খোৱাতকে', ঘৰত মানে যিটো বস্তু ফ্ৰেছ সেইটোৱে খোৱা ভাল আৰু ঘৰৰ, ঘৰৰ খেতিটো বেষ্ট আৰু',
উ', ঘৰত খেতি আছে নাই তোমাৰ?
আছে- আছে, তিঁয়হৰ খেতি কৰো তিঁয়হ', তাৰপিছত ভাতকেৰেলা, ভাত', ভাতকেৰেলা তাৰপিছত আকৌ এই জলকীয়া', আৰু শাক তাকটো থাকেই নিজে হৈ যায়',
মানে যিমান পাৰা ঘৰতে খেতি কৰাটো ভাল', চাষ কৰিম, পইচাটোও বাছিল আৰু স্বাস্থ্যও ভালে থাকিল',
স্বাস্থ্য ভালে থাকিল অহ', আৰু তুমি বজাৰৰ পৰা যিমান দামে দি নানা কিয় সেইটোতো হেল্ডি নহয়',
হয়',
সেনেকুৱা আৰু',
বাকী এনে বাহিৰা বস্তু কিবা খোৱা নে?
বাহিৰা ভ, বস্তুটো চলে বাৰু এই ষ্ট্ৰীট ফুডটো চলে', ষ্ট্ৰীট ফুড ম'ম', ম'ম' আছ', চাওমিন, অ', পুৰি ঘুগুনী এইবিলাক খাওঁ আৰু তুমি?
মইয়ো খাওঁ ম'ম' চাওমিন এইবিলাক খাওঁ',
কিন্তু সেইবিলাক খাব নালাগে কিন্তু আমি আৰু', মানে সোৱাদ পাওঁ, সোৱাদ পোৱা কাৰণে খাওঁ আৰু খাব',
মানে হ'লেও মানে এইবিলাকক', খাব লাগে অৱশ্যে, যেনে ধৰণৰ ভাল খাদ্য আৰু বেয়া খাদ্য মানে অভ্যাসটো থাকিব লাগে পেটৰ',
হয়', - হয়',
বেয়াটোও খোৱা ভালটোও খোৱা
কিন্তু মানে আজিকালি ফাষ্ট মানে ষ্ট্ৰীট ফুডটো বহুত হৈছে', এই বাটৰ কাষৰ মানে দোকান বিলাকতো সেইয়ে আৰু মানে তুমি', ভাল খাদ্য নোপোৱা, সেনেকুৱা আৰু মানে', খাব লাগে, কিন্তু এনেকুৱাও নহয় যে এনি টাইম মানে সেইটো খাই থাকিবা মানে সোৱাদ লাগিলে যে', খাই থাকিবা সেনেকুৱাও নহয়, আমি ইমানো খাব নালাগে আৰু এইটো বস্তুটো',
শাক চব্জিও অ', এড কৰিব লাগে মানে খোৱাৰ লগত',
অ', অ', খাব লাগে', ত', সেনেকুৱা যদি আমি মানে', সেইটো বস্তু যে এনি টাইম নন ষ্টপ যদি আমি খাই ৰাখো, তো আমাৰ', কি হ'ব, যেনেকুৱা ধৰা ফেটি লিভাৰ হয়, আজিকালি বেছিভাগ ফেটি লিভাৰ দেখা যায়', কলেষ্ট্ৰল বেছি হয় চবৰে বেছিভাগৰে কলেষ্ট্ৰল ফেটি লিভাৰ থাকেই মানে, মেডিচিন খাই থাকিব লাগে সেই দুটা কাৰণত ত সেনেকুৱা মানে আমি অকল ষ্ট্ৰিট ফুড বুলি নহয় আমি মানে ঘৰত যিটো খাদ্য খাওঁ তেল মছলা এইবিলাক অকণমান কমকে খাব লাগে।
হয় হয়, আৰু কেতিয়াবা মনগল খাব ম'ম' চাওমিন এইবিলাক ঘৰতে বনাব পাৰা।
অ ঘৰতে বনাব পাৰি অ হেল্ডি ফুড মানে হেল্ডি কৰি অ ঘৰতে বনাব পাৰি ভালকৈ মানে তাত দোকানৰ পৰা কিনি আনাতকৈ আমি ঘৰতে বনাই খাব পাৰো এইবিলাক মম' চম' বন্ধাকবি বা গাজৰ দি পেলাই এনেকে নিজে আমি ঘৰত নিজে বনাব পাৰো হেল্ডিও হ'ল।
আৰু পানী খুব খাব লাগে। পানী যিমান পাৰে সিমান খাব লাগে।
হয়, হয়, পানী বহুত খাব লাগে আমি আমি মানে, কওঁহে কিন্তু সেনেকুৱা নকৰোৱে কিন্তু। আমি খাব লাগে হিচাপত, পানী বহুত খাব লাগে দিনটোত। নতো আঠ- দহ গিলাচ খাবই লাগে পানী।
ব্যায়াম চ্যায়াম কৰা নে নাই ৰাতিপুৱা।
ব্যায়াম এনে নক বেলেগ ব্যায়াম নকৰো। মানে এনে খোজ কঢ়ো আৰু অলপমান ৰাতিপুৱা উঠি।
ৰাতিপুৱা প্ৰায় উম জল্দিয়ে উঠিব লাগে। যিমান পাৰা জল্দিয়ে উঠিবা।
অ, অ।
কামবিলাক মানে জল্দি কৰিব পাৰি আৰু
অঁ, অঁ শে ব্যায়াম কৰাটো এটা ভাল অভ্যাস। কিন্তু মানে আমাৰ মোৰ মানে বিশেষকৈ মানে মই নকৰোঁ আৰু ব্যায়াম। তাৰ মানে এলাহ লাগে আৰু কেতিয়াবা এনে খোজ কাঢ়ো আৰু।
কৰিবাই মানে অ খোজ কঢ়াটো ভাল।
অ, তুমি যোৱা নহ ৰাতিপুৱা সোনকালে উঠা তুমি।
অ যাওঁ, মই ৰাতিপুৱা জল্দি উঠো দৌৰিব যাওঁ নহলে ধ্যায়ান কৰো।
অঁ, অঁ ঠিকে আছে দিয়া।
হয়।
উ'ম।
বাকী তুমি দিনটো কি কৰি থাকা ঘৰত
মই বেলেগ একো নকৰোঁ কেতিয়াবা কিতাপ- চিতাপ পঢ়োঁ আৰু কিতাপ পঢ়োঁ।
হয়।
সাধু কথা ধৰা আৰু আজিকালি আও মানে মবাইলতে চব পায়।
হয়।
মোবাইলতে মানে পঢ়িব পাৰি। ত মোবাইলত সেনেকে পঢ়া নাযায় মানে চোৱাও নাযায় তেনেকে। ত বেছিভাগ মানে মোবাইলত মানে। কিতাপ পঢ়ি মানে যিটো এটা আমেজ মানে মোবাইলত সেইটো নাই আৰু। মোবাইলত ধৰা ইমান চোৱাও নাযায়। মোবাইলটো দিলে খালী ইনষ্টাগ্ৰাম এইবিলাকে চোৱা যায়। কিন্তু মানে মোবাইলটোত মানে কিবা এটা পঢ়িম বুলি মানে সেনেকে ওলোৱা নাযায় আৰু। এ ওলালে আৰু ইনষ্টাগ্ৰাম চোৱা যায়। হোৱাটছপ চোৱা যায় ফেচবুক চোৱা যায়। সেইয়াই কিতাপে পঢ়িব লাগে আৰু। পুথিভঁৰালৰ পৰা আনি কিতাপে পঢ়িব লাগে আমি।
বাকী এনে তুমি কি কৰি ভাল পোৱা, প্ৰায়
মই এনে সেয়া ফুল ৰুই ভাল পাওঁ। ফুল, ফুলৰ বাগিচা। কৰি ভাল পাওঁ ফুল- ফুল।
হয় ফুলৰ ফুল অ বাগিচা ফুৰি ভাল পোৱা
উম, মানে ফুল বিলাক মানে ভালো লাগে দেখাত, আৰু মানে চব ফুলৰে এটা এটা মানে কি আছে উপকাৰিতা আছে ইয়াতে পৰা
হয় হয়।
আমি মানে ফুল ৰুবও লাগে আৰু তাত মানে বেমাৰৰ বা আমাৰ দেহত মানে হেৰি জগাবৰ কাৰণে মানে হেল্ডি ৰাখিবৰ কাৰণে মানে ফুলৰো বহুত বহুত মানে উপকাৰিতা আছে। যিটো কিছুমানে বুজি নাপায়, মই কিছুমান বাৰু বুজি পাওঁ কিছুমান ফুলৰ বিশেষতা বুজি পাওঁ, এ যেনেকুৱা ধৰা অপৰাজিতা ফুলটো যে অপৰাজিতা ফুল
অঁহ, অঁহ চিনি পাওঁ।
অ নীলা যে ফুলটো?
সেইটো কিবা উপকাৰী আছে নেকি?
অ অ সেইটো ফুল মানে ব্লু টি খাব পাৰি। মানে নীলা চাহ খাব পাৰি নীলা চাহ তাক মানে ইংলিছত অ, ব্লু টি বুলি কয়। তে সেই মানে আ তা কি আছিল অপৰাজিতা ফুলটো মানে চাহ বনাই খাব পাৰি, কেইটামান পাত আ হেৰি ফুল মানে তুমি ধুই ললা ফুল মানে ধুই
উ
তুমি গৰম পানীত মানে পুৰা উতলালা উ উতলা খাব পাৰা আৰু। চাহ কৰি খাব পাৰা মানে পাচন ক্ৰিয়াত বহুত সহায় কৰে আৰু এইটো পাচন ক্ৰিয়াত সহায় কৰে আৰু আপোনাৰ যদি ধৰা মাথাটোৰ মূৰটোৰ বিষ খুটি থাকিল কেতিয়াবা ধৰা অলপমান আ মানে ভাল নালাগিল আৰু তোমাৰ দেহটো ভাল লগা নাই ত দাৰে যদি একাপ তুমি চাহ খোৱা, ভাল আৰু দেহৰ কাৰণে সতেজ হৈ থাকা দেহটো।
হয় হয় খাব লাগিব আৰু।
উম আৰু তোমাৰ মানে ওজন যদি তোমাৰ তুমি যে বহুত শকত বা তোমাৰ ওজন মানে ঘটোৱাত সহায় কৰে।
হয়। মানে আৰু আৰু কিছুমান কোৱা ফুলৰ বিষয়ে যি উপকাৰ কৰে মানে?
জবা ফুলৰো আছে, জবা ফুল, জবা ফুলৰো চাহ খাব পাৰি।
অঁ হয়, সেইটো মানে হয় আৰু পাচন পাচন হওক
অ অ পাচন গে সেইটোও সহায় কৰে আৰু মানে ওজন কমাত সহায় কৰে আৰু সেইটো সেইটো ফুলত।
জবা ফুল এনে চলিত দিব পাৰি ন? জবা ফুলটো চুলিতো দিব পাৰি ন?
অ অ চুলিৰ অ চুলিৰ সেইটো ক'ব পাহৰিছিলো চুলিতো দিব পাৰি মানে চুলিটো বহুত হেৰি হয় মিহি হয় মানে ভাল আৰু চুলিৰ কাৰণে। উফি চুফিবিলাক হ'লে আৰু কমেই আৰু।
হয় হয়।
উম।
বাকী তোমাৰ চাগে, ফুলৰ বাগানে আছে ন ঘৰৰ কাষত? মাৰি ফুলছো ৰৈ থাকা তুমি, কি কি ৰুইছা? এনে
এনেই মই জবা আছে, জবা তাৰপিছত নয়নতৰা ফুল আছে, অপৰাজিতা আছে।
তাৰপিছত এইটো নাৰ্জী ফুল আছে।
হয়। এনে বহু যতন লাগ লাগে ন?
উম উম, উম।
যত্ন ল'ব লাগে, এ ছাগলীয়ে খাই দে নহয় কেতিয়াবা।
অ', এইটো, ত' চাব লাগে বহুত ছাগলীৰ পৰা।
উম, উম, চাব লাগে। ত' তেনেকুৱা তোমাৰ ঘৰত নাই, ফুল?
মোৰ নাই ঘৰত, মানে ৰোৱা নাযায় মানে। মানে তোমাৰ পৰা জানিব পালো, ফুলৰ ফুলৰ উপকাৰীৰ বিষয়ে, এতিয়া ৰুব লাগিব আৰু, ক'বাৰ পৰা আনি হ'লেও।
এনে জেগা চেগা নাই নেকি?
ইয়াত এনেকুৱা জেগা নাই মানে, মানুহবিলাকে মানে নুৰোৱে মানে। এনেই এটা দুটা পোৱা যায় কিছুমান, ইমান নাই আৰু।
অ', তাৰ ফুলটো মানে ভাল আৰু ফুলটো মানে থাকিলে ভাল আৰু উপকাৰিতা আছে আৰু ভালো লাগিল দেখাত, আৰু ফুলটো লাগেই এনেও। পূজাত হওক হেৰিত হওক। ত' তোমাৰ লগত কথা পাতি ভাল লাগিল।
ভাল লাগিল, তোমাৰ পৰা জানিব পাৰলো ফুলৰ বিষয়ে উপকাৰী-উপকাৰী উম,
হয়,
ত' সেইটো মই ৰুম, ঘৰৰ কাষতে ৰুম মই, ফুল।
অ', অ,
দিয়া দিয়া ন'?
দিয়া পিছে অ,